কি কৰি আছা?
এনেই আছো। তুমি? নাই নাই। তুমি খালা? বাকী ঘৰতেনে?
বাকী ঘৰতে ঘৰতে, ক'তো ওলাই যোৱা নাই।
কিয়?
এই বতৰটোও ভাল নহয়, বৰষুণ দি আছে।
অ যদি ঘৰতে আছে আমাৰ ঘৰতে আহিব পাৰা এপাক এনে আছা যদি
অ সন্ধিয়া টাইমত যাম দিয়া নহ'লে
সন্ধিয়া টাইমত কলেজ নগ'লা আজি কি কৰিছা
অ কলেজ নাই যোৱা নাই আজি নগলো
অ কিয়
এই গাটো অলপমান ভাল নহয় সেইকাৰণে
অ কিবা হৈছে নেকি
এই অলপ মানে হেৰি কিবা দাঁতৰ প্ৰব্লেমে হৈ আছিল
দাঁতও বিষ নেকি তোমাৰ কেতিয়া ডক্টৰ দেখুৱা নাই
দেখুৱাইছোঁ বাৰু এতিয়া দিছে টেবলেট চেবলেট স খাই মেলি আছোঁ তাৰপিছত কালি যাবলৈ মন নগ'ল মোৰ
কিয় বা
এনেই লগৰ বিলাক এই বতৰতোও অলপমান হেৰি হৈ আছিলে আকৌ এ বিষতো মানে থাকিব পৰা নাই যে সেইকাৰণে নগ'লো
অহ তুমি হেৰি কৰিবা এই এইটো যে কিবা যে দিয়ে যে দাঁতত সেইটো লগাই ল'বা
তাকে লগাব লাগিব
বাকী আৰু হেৰি পঢ়া শুনা কেনেকুৱা চলিছে
পঢ়া শুনা ভালে চলি আছে তোমাৰ
মোৰো ভালেই চলিছে
তুমি এবাৰ ডিগ্ৰী কিমান ছেম
মই ডিগ্ৰী নহয় তোমাৰ মই এবাৰ ফাৰ্ষ ইয়াৰহে
অ ফাৰ্ষ্ট ইয়ৰৰ অ চৰী চৰী
উম
বাকী হেৰি ঘৰত ভালেই চবৰে
ভাল ভাল দিয়া তোমাৰ আকৌ ভাল
ভালে ভালে
আচ্ছা বাকী ক'তো ফুৰিব চুৰিব যোৱা নাই নেকি বলা যাও কৰবাত ওলাই
ব'লা ওলোৱা কৰবাত প্লেন
ক'ত যাবা কোৱা
এই ওলালেই হ'ল ঘৰতে সোমাই সেনা বৰ লাগি গৈছে।
তোমাৰ দেখা নাই, হেৰি অ ইমান বৰষুণ দিছে পানী চানী হৈছে গৈছে যাবলৈ এতিয়া মানে কি হৈছে
ভয়ে লাগে না যাবলৈ দেখোন পানী চানীৰ ওচৰত
অ', সেইটো হয় বাৰু, এতিয়া পানী বহুত হৈছে।
তাকে এতিয়া কি কৰা যায় বা কত যাবা এনেকুৱা ভাল জেগা নাই নেকি তোমাক কৈ পিনে যাব পৰাকে
আমাৰ এইফালেও নাই চবফালে পানী হৈ গৈছে যে ক'তো মানে খাবলৈ জেগাই নাই বৰষুণ বহুত দিছে অ',
তাকে, কত যাবা ন এনে
এই ক'ৰবাই এই শ্বিলং তিলং ফালেহে ফুৰিবলৈহে এনেই ধৰি লওক পিকনিক নহয় আৰু ধৰি লও এনে, ফুৰিবলৈ যোৱাহে হেৰিব
ব'লা তেন্তে, হেৰি তোমাৰ লগৰটো আছেই চাগে ন
আছে, আছে,
সিহঁতকো লোৱা আৰু চবকে লৈ লোৱা এনেকুৱা ল'ব যাতে চব অকণ মিটচিওৰ আৰু ডাঙৰ ডাঙৰ।
ডাঙৰ ডাঙৰ।
তেনেকুৱা লৈ ল'বা, আৰু তাৰপিছত তোমাৰ চবে কাৰোবাৰ গাড়ী আছে নেকি কাৰ।
অ', আমাৰ লগৰ এটাৰ আছে।
অ, তাক ক'বা তেন্তে, চব যাওঁ ব'লা তেন্তে।
অ', যাব পাৰি তোমাৰো দুজনীমান লৈ ল'বা।
হ'ব, মোৰ বাৰু মোৰ বাৰু চব ওলাই যাব বাৰু তুমি খালি গাড়ীখনহে লাগে।
গাড়ীখন লাগে অ, '।
এনেই কি হেৰিত যাবা নেকি? যদি ভালকৈ যাওঁ, তেন্তে আমি ট্ৰেভেলাৰখন বুক কৰো। যদি ট্ৰেভেলাৰত বহুত পইচা পৰিব নেকি?
ট্ৰেভেলাৰ তোমাৰ পৰিব অ',।
কিমান পৰিব? পোৱালি ধেৰ হব লাগিব ন?
উম, তেতিয়াহে মিলিবগৈ মানে।
আৰু যদি আমি ট্ৰেইনত যাওঁ?
ট্ৰেইনত কমতে পৰিব আমাৰ কমতে হ'ব।
ট্ৰেইনত এনে কিমান লৈ চাগে শ্বিলঙলৈ?
ট্ৰেইনত, শ্বিলঙলৈ মই যোৱা নাই দেই ট্ৰেইনত।
অ', যোৱা নাই ন?
নাই যোৱা, নাই যোৱা।
আচ্ছা, কিমান ল'ব বা ট্ৰেইনত গ'লে। ভালেই চাগে ন? গুৱাহাটীৰ পৰাহে উঠিব লাগিব।
অ', গুৱাহাটীৰ পৰা উঠিলই হ'ল।
তেনে শ্বিলঙে যাওঁ নেকি ন?
অ', শ্বিলঙে যাব পাৰিম বৰ ধুনীয়া ঠাণ্ডা-চাণ্ডা।
আৰু যে তোমাৰ এইটো তুমজাং দ, দুৰ্গ ভেদনে যে, এইটো কিবা এটা আছিলে।
অ, '। তাতো ভাল লাগিব অ', মই কিন্তু জেগাতো ইমান চিনি নাপাওঁ তুমি পুৱি যদি যাব পাৰি।
ম‌ইও চিনি নাপাও, কোনোবা এনেকুৱা মানুহ নাই? যোনে, পুৰা ঘূৰিছে-ফুৰিছে আগতে, চব জানে।
অ', সেই তেনেকুৱা মানুহ এটা নিব লাগিব মানে ফুৰা।
সেইটোয়ে তেনেকুৱা মানুহ নিলে আমাৰ কাৰণ ভাল হব দিয়া, তেতিয়া আমি হেৰাই নাজাও যদি আমি যদি গোতেইখন নাজানা খিনিয়ে যাওঁ, তাত বোলে আকৌ পুৰা হেৰাই গ'লো গৈ। তাৰ বোলে ঘৰলৈ, এইপিনে বোলে তাৰ নেটৱৰ্কো নাই বোলে ঘৰলৈ ফোন মাৰিবলৈ।
সঁচাকে, আমি বোলে জেগা এক্সপ্ল'ৰ কৰিবলৈ যাওঁতে, আমাৰ লগত বোলে
আমি বোলে।
বোলে।
পিছত যদি, মানুহ যদি আৰু আহে ট্ৰেকিং কৰিব, তেতিয়াহে বিচাৰি পাব আমাক যদি নাহে আমি তাত তাতেই থাকিব লাগিব, মই কৈছো নহয়।
অ', আমি তাতে থাকিব লাগিব ঘৰৰ মানুহে এইবিলাক নিউজত দিছে।
আমাৰ গাঁৱৰ মানুহে বোলে ভাবিছে, আমি বোলে ক'বাত পলাই গ'লো গৈ।
সেইটোতো আৰু আগতে আহিব, সিহঁতে ক'ত পলাই গ'ল নেকি?
ঘৰৰ মানুহে বাদ দিয়া চুকুৰ আগ গাঁৱৰ মানুহে আগতে ক'ব, ইহত পলাই বোলে ক'বাত। ফুৰিব যোৱা, পলাই যোৱা ওলাই যাব চব একে। নাই ভাল এটা লৈ যাব লাগিব, নহ'লে হেৰাই গলে আমাৰে দিগদাৰ হব ন?
আমাৰ দিগদাৰ হ'ব সেইটোয়েতো, কোনোবা এনেকুৱা চিনি পোৱা এটা লৈ যাব লাগিব।
তোমাৰ তেনেকুৱা লগৰ আছে নে কোনোবা চিনি পোৱা?
সুধিব লাগিব, কোনে মানে ভালকৈ চব জেগা চিনি পায় আৰু।
সুধিবাচোন, এনেকে ভালকে চিনি পোৱা জেগা যোনে মানে ইমান গৈছে আৰু বহুত ভাল জানে বস্তুবোৰ মানে জেগা চেগাৰ কথা। এটা এটা যাতে লোকেশচন জানে আৰু হেন্তে, মানে এনেকুৱা মানে এনেকুৱা এটা মানুহ লাগে, যোনে সব জানে। এটা আমাৰ লগৰ এটা আছিলে, কিন্তু সি মানে আকৌ ইয়াত নাই যে এতিয়া তাক লৈ যাবলৈ। ফি থকা হয় পাৰিলো হয়
পাৰিলোঁ অঁ সেইটোৱে
তোমাৰ পৰিমা নাই নেকি?
মই তেনেকে লগৰ খিনি সুধিব লাগিব এই ল'ৰা মানুহ বিলাক নিলে ভাল আকৌ।
অ, ল'ৰা মানুহকো লৈ ল'ম আৰু।
কিন্তে মানে বহুত জেগা ঘূ ফুৰে যে আমাতকৈ বেছি ঘূৰে সিন্তে।
সেইটোৱেই।
ইমান লাগৰুৱে উম, কোৱা। হেল্ল'
হেল্ল'
অ, শুনিছানে কোৱা।
অ, মানে তোমাক কৈছো যে গুগল মেপৰ ওপৰত কি বি গুগল ম বোলে পাহাৰৰ পৰাই তলত যাবলৈ দিছে একে। অ, গুগল মেপৰ লগত গ'লে হ'ল আৰু সেইটো আৰু।
সেইটো যে আমি জেগাই নাপামগৈ মানে।
হাব লাগ সে কোন পালে গুগল মেপছে যাব দিছে এই পফাল গৈ পাই বোলে গোটেই খনেকে সৰ্গ পালোগ'। পেলাইে মই তেনেকৈ ব চাবাচোন গুগলক বিশ্বাস কৰা মানে।
কছ গুগল মলে এজ এই বল বল ততু গুগল মেপৰ হেৰিতে যাওঁ গৈ গৈ পেলাই জেগা পোৱা গৈ নাই পোৱা গৈ নাই লগৰ কোপাই কৈ কেতিয়া পামগৈ এই পাম গৈ ৰ' ৰ'।
এই পামগে গুগলে কৈছে নহ গুগলে কৈছে গ'লে ওপৰত গ'লে আৰু চিছে আহক সেইখন জেগা।
তই যে তোলে এনেকুৱা এটা জোগাত ওলাইছোগে।
চিনিও নাপাওঁ বোলে। তাত বোলে কোনো মানুহেই নাহে বোলে আৰু ভাল লাগিব তেতিয়া।
ত ইয়াত কোনো মান নাহে নহয় তোমালোকেহে প্ৰথম আহিছা দেই এইফালে মানুহ চানুহ আহিবলৈ ভয়ে কৰে।
অ, তেতিয়া আৰু সচ অ বোলে যিমান কণ আশা থাকিব মানুহে বিচাৰিব সেইকণো নহ'ব গুগলত অ, গুগলে জানা মিছা ডাইৰেকচন দিয়ে জানান নাই?
দিয়ে দিয়ে, অ,
এইতক বিশ্বাস কৰিব নোৱাৰি এইবাৰ গুগলক।
নোৱাৰি নোৱাৰি।
সিহতৰ গুগলৰ ওপৰত যদি আশা কৰি যাওঁ আৰু সেইটো হ'ল আৰু স্বৰ্গ নহ'লে নৰৱ পাই যাম গোটেইখিনি আমি উম জম দেখি যাম আমি আচ্ছা ঘৰে ক'ব প আমি জম দেখ কি আহিছো বোলো
অ'
অ', কি কৰা এতিয়া তাকে কোৱা আৰু কি কৰা ঘৰতে এটা ডাামৰি লাগিছে জানানে
ঘৰ তামনি লাগিছে অ', তোৰ
ক'ত যাবা নো
দূৰলৈও সেয়াহে কবাৰ ওচৰতে জেগা এটা চাব লাগিব আৰু টাউনে চাউনে থাকিব লাগিব দুদিনমান হেল্ল' হেল্ল' তোমাৰ অ', তোমাৰ নেটৱৰ্কব কাটি কাটি যায়।
অ', নেটৱৰ্কডাল বেয়া ৰ'বা ইমান বেয়া জিঅ' নেটৱৰ্ক টো
আজিকালি যে নেটৱৰ্কডাল ইমান বেয়া হৈছে ন
তাকেই জান পইচা দেখন ধঢেৰ দিব লাগে একে কিন্তু নেটৱৰ্কতটো ভাল নিদিয়ে
নটক ভাল নিদিয়ে অ'
প্ৰতিবাদ কৰিব লাগিব ৰবা অ', পইচা দেখোন তোমাৰ একখন পইচা বহুত লয় জিঅ' কোম্পনীয়ে
অ', মোৰবাইল টা এয়াৰটেল
তোমাৰ হেততেৰি তুমি বলেগ দেখোন তুমি বেলেগ পিধনে হৈ গ'লা দেখোন এআৰটেলৰ পেলায় হৈ গ'লগে
মই এয়াৰটেল এয়াৰটেলাল যে আৰু বেয়া জানে
কি কিছুমান জেগা কিন্তু এয়া বহুত ভাল।
কিছুমানত ভাল আমাৰ এইফালে বহুত বেয়া
তুমি চিমটো তেন্ত চেঞ্জ কৰি লোৱা জিঅত লৈ লোৱা
নাই আগতে বেয়া আছিলে এতিয়া ৱাই ফাই চলাও যে অলপমান ভালেই আৰু
উম
কিছুমান জোগাত যাবা আৰু জানে ভোদা ফোনত যে একেবাৰে নামৰ নিচানেই নাই কিছুমানৰ জেগাত
অ', বুঢ়া শুনা নাই এ
এয়াৰটেল আৰু যদি জিঅ' অলপ থাকে ন বঢ়া নামো নিচানেই নাই
ঘুৰা পোন যে নুশুনাইছো উম খুব বেয়া ভাত পানী খালো অ'
এতিয়া প্লেনটো বনোৱা কি কৰা
তাকেইেতো মই সুধিব লাগিব লগৰ কেইটাক যে তুহুতে চিনি পাও নে সঁচাকে ক চিনি পাওঁ পাওঁ বুলি অচতাদি মাৰি গলি
অ', বোলে চিছে আৰু তাতে বোলে একো নাই ধৰি লৈ সেনেতেকে মাৰিম দিয়া টেনচন ল'ব নাগে
সঁচায় ও তাতে দিনটোৰ দোখ
এনে ল'ৰা খিনি অস্তাদি মাই ক'ব হা অ আমি জানো জানো চব জেগা চিমা তাক গৈ পোলে অ', নাজানো নহয় আমি গুগলৰ ভয় খাতি আহিছো বোলে
অ', সেইডাল কওক গৈ বোলে এ বল বল দুন মই দেখুৱাই আছো
এই দুই
বোলা তাতছে ভাল
ক'লৈ ক'লৈ
টুমজাং, টুমজাং।
অ টুমজাং মোক আৰু এজনী ছোৱালীয়ে গৈছিলে কিন্তু দেই।
টুমজাং যোৱাৰ কথাটো নহ।
হুম।
হেল্ল'।
অ শুনিছোঁ কোৱা।
দিব তে টুমজাঙে যাওঁ।
ব'লা।
ব'লা আৰু উপায় নাই এইটো, এইটো জেগা যেতিয়া চিনি নাপাওঁ গৈ পেলাই তাত হেৰাত ছেই। হেৰাতছে ভাল আমি টুমজাঙে যাওঁ বোলা। লাষ্ট অপচন অ উম ল'ৰাও যাব চাগে।
অ ল'ৰাও যাব।
ট্ৰেইনত যাওঁ ট্ৰইনত। তোমাৰ বোলে টুমজাংলৈ এশ আশী টকা লয় নেকি নে এশ পঞ্চাছ টকা লয়।
অ হ'ব তেনে।
ট্ৰেইনত ভালই বোলে গাড়ী চাৰিত যোৱাতকে নহ।
গাড়ীত যোৱাতকে তাকে।
আৰু তোমাৰ হেৰি এইটো কি। থাকিবা নে দুদিন তিনদিন নে, এদিনত ঘূৰি আহিব নোৱাৰিম চাব নাপাম।
অ', এদিনত ঘূৰি আহিব নোৱাৰো সেই দুদিন তিনিদিন থাকিম দিয়া।
আমি থাকিম নহ তাতে।
অ', থাকিম দিয়া ভাল লাগিব।
উম', তেন্তে আ তুমি আজি আমাৰ ঘৰলৈ আহিবা নে মই যাম তোমাৰ ঘৰলৈ।
মোৰ সোমাই সোমাই আমনি লাগিছে, মইয়ে যাম তোমাৰ ঘৰলে।
অ', আহিবা আহিবা আহিলে হ'ল আৰু কোনোবা এটা। আহিবা তেন্তে তাৰপিছত আমি দুজনীয়ে মিলি ডিচকাচটো কৰিম ধুনীয়াকে নহ। উম' ঠিক আছে ঠিক আছে আহিবাই নহয় তুমি পাৰি ফোন মাৰি মাৰি চবকে সুধি চাম যাবা।
অ।
ঠিক আছে, মই তেনেহ'লে তোমাক ফোন কৰিম আহিবা হা।
অ', অ'।
অহ' ঠিক আছে দিয়া।
অ', অ', ঠিক আছে।
অহ'।